অ' আ।
শুনিছানে?
অ মই শুনিছো
অ অ কি কৰিছা
এ আছো কি ক'বা এইয়া ব্লাউজ এটা চিলাই আছিলো
আহ অ উম খোৱা বোৱা
খোৱা বোৱা বনাই থৈছো গৰমৰ কাৰণে খোৱাহে নাই
অ অ খবৰ খাতি ভালেই নহয় নাই কত ইমান গৰম খাবই মন যোৱা নাই
উম ভাল ভাল।
উম উম ভালে ভালে আহ।
অ অ।
উম এ মই কথা এটা কবলৈ ফোন কৰিলো। হেৰি অ কেক শিকোৱা বোলে।
অ।
কেক শিকোৱা ন মানে অ তাকে। তাকে ভাবিছিলো শিকিম বুলি মই।
অ অ শিকিব পাৰিবা মই শিকাই আছো নহয় কেক এতিয়া। অ গ্ৰুপ গ্ৰুপ কে অ অ আছে এটা গ্ৰুপ মোৰ বাৰু কেইগৰাকী কিমান ওলাই আছেই
অ অ কি কি ফ্লেভাৰ শিকোৱা
ষ্ট্ৰবেৰী ভেলিনা তাৰপা তোমাৰ ডল কেক কাপ কেক তোমাৰ সকলো শিকোৱা হয় আৰু বে
উ ব্লেক ফৰেষ্টটো চাগে শিকোৱা ন
ব্লেক ফৰেষ্ট চকলেট কেক চব আৰু যোনে যেনেকে বিচ
উম উম তাকে মই মানে শিকিম বুলি আহিছিলো
অ অ হ'ব মোৰ ষ্টুডেন্ট আছে মই তোমাক খবৰ দিম
উম উম
আহিবা দেই আমি মানে এন জি অ' এটাৰ লগত যোগাযোগ কৰি এনে চাৰ্টিফিকেট দিয়া ব্যৱস্থাও কৰিছো তেতিয়া মানে অকণমান ফিজটোও কম হয় মানে
অ ফিজটো অকণ কম হয় ন তেতিয়া
অ ফিজটো তেতিয়া অলপ কম হয় মানে তেতিয়া মানে সুবিধা হয় আৰু ষ্টুডেন্ট বিলাকৰ হয় পোন্ধৰশ দুহেজাৰ টকা লয় শিকা হয় নহয় সেইটো এটা চেণ্ট্ৰেলৰ যে তেওঁলোকে মানে ল'ৰা ছোৱালীবিলাকক ছোৱালীবিলাকক তেনেকে শিকা এটা ব্যৱস্থা কৰি দিছে কমতে বহুত কম হয় মানে ইয়াত থ্ৰী ফিফটি দিলেই হ'ল আৰু
অ থ্ৰী ফিফ্তিতে ন চব শিকুৱা
চব চব অহ
উম
তাৰ বাহিৰে একো নালাগে আৰু
তাবাহিয়ে একো নালাগে ন
হয় মই এতিয়ালৈকে পাঁচটামান বেটছ এই এন জি অ'টোৰ জৰিয়তে দিলোঁ দহ পোন্ধৰ গৰাকীকে দিছো
চাৰ্টিফিকেট দিয়া।
অঁ অঁ চাৰ্টিফিকেট দিব সেইটো চেণ্ট্ৰেলৰ চাৰ্টিফিকেট দিব। তোমাৰ ড্ৰেচ অ ড্ৰেচ। এটি এন জি অ' বুলি কয় এটা চেন্ট্ৰেলৰ এন জি অ' হয়।
অহ অহ
তেওঁলোকৰ জৰিয়তে দিয়া হয় মই তাত মানে কাম কৰোঁ বানী। চাপে।
উম।
অ।
তাৰপা আৰু হেৰিও শিকাইছিলা মানে বেকাৰী?
অ বেকাৰী শিকোৱা চব শিকোৱা হয় ইয়াত মানে কাটিং শিকিবলৈ মন কলে কাটিং শিকোৱা হয়, বেকাৰী শিকোৱা হয়, বিস্কুত বনোৱা শিকোৱা হয়, জাম জেলী আচাৰ যি যিয়ে শিকিব বিচাৰে মানে।
অ অ।
সকলো ধৰণৰ পশিক্ষন অ।
অ আচাৰ চাগে আচাৰ অ আচাৰ যিটো চিজনত হয় সেয়া ফলৰে শিকাই চাগে ন?
অ অ আচাৰ শিকোৱা হয় তাৰ ব্ৰেণ যে যিটো ব্ৰেণ আচাৰত লগোৱা তাৰ ব্ৰেণ্ডৰ কাৰণে আমি হেৰি কৰি কৰিলে ব্ৰেণ্ড টোও দিয়া হয় উম। তেনেকুৱা হয় আৰু কাৰণ আমি ব্ৰেণ্ডটো নহলে ধৰ বিক্ৰী কৰিবলৈ অকণমান অসুবিধা হয়তো।
অ অ ব্ৰণ্ডটো নহ'লে বিক্ৰী কৰিব অসুবিধা হয়। হয় বাৰু ব্ৰেণ্ড লাগে।
ব্ৰেণ্ডটো লগাই দিলা ন অ তুমি তাৰ কেক শিকিম বুলি ভাবিছা?
মই কি শিকিম বুলি ভাবিছো আও।
অঁ হ'ব আহিবা মই খবৰটো দিম দিম মোৰ ষ্টুডেণ্ট ওলায়ে আছিলে, মোৰ মানে এইকেইদিন অলপ বেস হৈছো মই মানে সেই কাটিং কৰো যে মোৰ কাটিঙৰ দোকান আছে। তাতে মানে এইখিনি অলপ বিয়াৰ কাপোৰ অলপ চিলাই আছো।
অ অ সেইকাৰণে মানে শিকোৱা নাই ন?
অঁ অঁ সেইকাৰণে সেইকাৰণে মানে দুদিন সময় লৈছোঁ মই। আঠগৰাকী মান হৈয়ে আছে ষ্টুডেণ্ট।
অ এটা বেটছ কিমান লোৱা মানে কিমান ল'ৰা -ছোৱালী লোৱা?
দহৰ পৰা পোন্ধৰ বিশ গৰাকীলেকে লওঁ। উম কিন্তু সুবিধটো এইটোৱে যেনিবা
শিকাম বুলি নহয় তেওঁলোকৰ সুবিধা মতে শিকোৱা হয় তেওঁলোকে য'তেই ইচ্ছা কৰে ততেই লোকে যোৱা হয় আমি শিকাবলে।
অ অ মানে যদি আমাৰ ঘৰৰ ওচৰৰ ফালেও মাতো তেতিয়াও আহিবা মানে ন?
আহ অ তেনেকে গৈও শিকোৱা হয় হয়।
অ আৰু ষ্টুডেন্ট গোট খালেও মানে ক'ব পাৰিম আৰু মই যদি আৰু
অ অ তেনেকে যদি গোট খাই যি শিকো বুলি ভাবে। সেইটো শিকিলেই হ'ল আমাৰ মানে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। পাপৰো শিকোৱা হয় আনকি।
পাপৰ শিকোৱা হয় ন? পাপৰ এনে পাপৰ বনাবলৈ কি কি লাগে বাৰু,?
পাপৰ আমি আলু পাপৰ বনাব পাৰোঁ বেচন দি পাপৰ বনাব পাৰোঁ। বেচনৰ, তাৰপিছতে তোমাৰ এইটো আমি যে খাওঁ যে চ চাগু? চাগুৰে বনাব পাৰি।
অ', চাগু দি বনাব পাৰি ন?
অ', সেইটো ব, মানে বহুত এটা হেৰি বিভাগ আছে আৰু তুমি যেনেকৈ যিটোৰ পৰপা আমি লৈছোঁ প্ৰশিক্ষণ আমি হুম, তাৰ কাৰণে ৰ'দ বতৰ লাগিব যেনেবা ৰ'দত দিয়া, ৰ'দত দি বনাব লাগিব।
ৰ'দত দিব লাগে ন?
পাপৰটো ৰ'দত দিব লাগিব।
অ', এই কেইটাদিন ভালে আছিলে আকৌ দেই। ৰ'দটো একে ধুনীয়াকে ওলাই আছিল যে
তাকে আমাৰ ইয়াত সেইদিনা বেষ্ট এটা শিকালে পাপৰ তোমাৰ চাৰিআলিৰ পৰা আহিছিলে পাপৰ শিকোৱা প্ৰশিক্ষক অ', তেনেকুৱা মানে আমাৰ ভাল ভাল প্ৰশিক্ষক আহে
শিকাইছিলে ন? তেতিয়া গম নোপালো যে
তাকে আকৌ মাচৰুম আমি সেই মাচৰুমৰ দিলোঁ দুটা।
অ', মাছ, মাচৰুম দিয়া নকৰে হেৰি কৰে ন?
অঁ', চব
কিছু মানুহ
সেইখন শিকি লৈ পেলাই তোমাৰ আমি যিজন প্ৰশিক্ষক মাতিছিলোঁ তেওঁৰ পৰাই গুটি কিনি লৈ এতিয়া মাচৰুম খেতি কৰি বিক্ৰী কৰি আছে
অ', মই যে মাচৰুম খাই ইমান ভাল পাওঁ নহয়।
অ', হয় নেকি?
মই ভাবিয়ে আছিলোঁ চিলিণ্ডাৰ এটা ঘৰতে লগাম বুলি মাচৰুমৰ।
আমাৰ এই আৰু যোগাযোগ কৰি আছে বাৰু আমাৰ তাৰমানে গুটিটো আনি দিয়া ব্যৱস্থাও কৰোঁ আমি
অ', গুটিটো পাব অকমান অসুবিধা হও।
অ', সেইটো মানে আনিয়াৰ ব্যৱস্থা কৰি দিয়া হয় আমাৰ ফালৰ পৰা।
আনি দিয়া হয় ন? অ', অ'।
কৈ দিয়া হয়।
উম, উম। তাকে মই মাছ মানে আকৌ কি মানে? খেৰ খিনিও কাটিব লাগে যে সেই খেৰ কেইটাহে শিকিব লাগে।
অ', অ', সেইখিনি চ'ব শিকোৱা হয় মানে আমাৰ খেৰ কটাৰ পৰা, বইল কৰাৰ পৰা তেনেকে অলপ শুকুৱাব লাগিব ধৰা পানীটো যা যাব লাগিব, কেনেকে ভৰুৱা সম্পূৰ্ণ শিকাব
চ'ব শিকাব ন?
তাকে ময়ো বোলো সেই মাচৰুম লগাম-লগাম ভাবি আছিলোঁ কিন্তু মানে ভালকে এবাৰ শিকি ল'ব লাগিব যে। সেইকাৰণে লগোৱা হোৱা নাই।
অ', অ'।
উম, উম।
তেতিয়াহে।
উম, বিক্ৰী কৰিলেও কৰা ঘৰত। অ', অ', ঘৰতে খাই থাকিবও হয়।
অ', অ', মই মাজতে ময়ো তেনেকে শিকোৱা জেগাৰ পৰাই দুটা চিলিণ্ডাৰ আনি কৰিছিলোঁ
অ', - অ ', হৈছিলে নহয়?
এই গৰম ছিজন যে এতিয়া
আহ', - অ',
ধৰচোন ৰুম অকণমান ঠাণ্ডা জেগা লাগে
ঠাণ্ডা জেগা লাগে ন?
অঁ ঠাণ্ডা জেগা লাগে যে সেইকাৰণে মই। ফাৰ্ম বনাম বুলি ভাবিয়। কিছুমান আচ
ফাৰ্ম বনাবা ন?
উম ছুখা। মানে এতিয়া বহুত চেল হয় মাছতটো ধৰা আজিলেই খালেও ভাল হেনো।
অ', মাছৰুম বহুত চেল হয় উম, উম। মাছৰুম খালিও ভাল।
কৰিলো এ হয়, শেহতী
অ', অ'।
কোনোবা নিজৰ মানুহ আহিলে
অ', তাকে নিজা মানুহ নিজে বনাই মেলি খাব পৰা হয়, উম, উম। তাকে।
আহিবা আমাৰ ঘৰলৈ আহিলে দেখিবা চব, উম।
অ', মই যাম বাৰু। যোৱাৰ আগত অ, যোৱাৰ আগত যাম।
মই তোমালোকক খোৱা ল'ৰাবিলাকক ক'বা কোনে কেনেকৈ কি শিকিব মন কৰে।
উম উম অহ কম বাৰু
এন জি অ' টো যদি যদি সঁচাকে স্বাৱলম্বী হ'ব বিচাৰে মানে। সেইটো লোন চোণো ব্যৱস্থা কৰি দিয়া হয় মানে।
লোনৰো ব্যৱস্থা কৰা
অঁ হয় যদি ভালকৈ কৰে কৰিব বিচাৰে। তেতিয়া মানে আমাৰ সেইটো এন জি অ'ৰ ফালৰ পৰা সেইখিনি ব্যৱস্থাও কৰি দিয়ে আৰু।
উম। ঠিকে ভালেই তেনেহলে এন জি অ'টো ন। ইমানখিনি সুবিধা দিছে যেতিয়া। উম উম আমাৰ লগৰ আছে বাৰু বহুতে। কি শিকিব বিচাৰি আছে।
তাকে আজিকালি কেকটো ধৰাছো এনেইতো চেলটো বেছিয়ে হয়। কাৰণ এইটো ধৰা আজিকালি মানুহে বাৰ্থডে এনিভাৰ্চাৰী বা। ষ যিকোনো ক্ষেত্ৰতে বেবী চাৱাৰ এইবিলাক সব ক্ষেত্ৰতে কেকটো বিচাৰেই আৰু। হ মোৰো এক
আজিকালি কেকটো বিচাৰেই।
অ অ তাকে।
আজিকালি চবতে কেক বিচৰা হয়। চবতে কেক আজি কালি কতা হয়েই।
তাকে। কেকটো মানে কি জান মানে ইউটিউবত অনলাইন চাইও শিকিব পাৰি কিন্তু সেইটো। শিকিলেও মানে তুমি ইমান পাৰফেক্ট কে শিকিব নোৱাৰা।
উম।
থাকিলে তোমাৰ কাইলে অ। কোনোবাই আঙুলিৰ পৰাই কথা ক'ব নোৱাৰে ধৰা।
তাকে তুমি যেতিয়া হয় মোক খবৰটো দিবা।
অঁ অঁ হ'ব অঁ মই খবৰ দিম তুমি আৰু লগৰ দুই এজনী কেইজনী হয় গোটাই থবা।
উম উম।
তোমালোক মোৰ ঘৰলে ইমান দূৰলৈ বুলি নাহিলেও কথা নাই মই তাতে গৈ হ'লেও শিকাই দিমগে।
উম ঠিক আছে হ'ব দিয়া উম উম।
হ'ব।